অ', কোৱা?
অ কি কৰি আছা তুমি?
মইটো মানে এনে বহি আছো, তুমি?
মইও মানে এ আজি ক্লাছ আছিল ন। তাকে আৰু ভাগৰ লাগিছে। এন চি চিৰ।
অ আচ্ছা আচ্ছা এন চি চি ন? অ আচ্ছা মইয়ো কৰিছিলো। মানে সচ এইটো তুমি ঠিকে কৈছা বাৰু। এ ক্লাছ থাকিলে বহুত ভাগৰ লাগে কিন্তু দেই। এন চি চিত বহুত
সেইটোৱে। অ এতিয়া মানে আকৌ মানে ছাৰহঁত ন সেইকাৰণে মানে ক'ব গলে ডেইলিয়ে দিছে ক্লাছ।
অ চামাৰ ভেকেচন আৰু এতিয়া মানে নি অ অ-অ আৰু নতুন নতুন এনৰলমেন্ট হয় ন, নতুন নতুন মানে বাচ্ছা কেইটা সোমাই যে সেইটো কাৰণে মানে সদায় যাব লাগে।
সেইটোৱে কেইদিনমান পিছতটো আৰু নিউ এনৰলমেন্ট হ'ব। সিহঁতৰো এক্সাম আহি আছে ন।
অ-অ আমাৰো আম মু মানে মোৰ টাইমত মই দুই মাহ পৰা ট্ৰেইনিং কৰিছো। তাৰ পিছতহে এক্সাম দিছো। তাৰ পিছত চিলেকচন হৈছে।
মোৰোতো চেম। তেনেকে মানে ব দুমাহ ইমান ৰাত ৰাখাইছো। তাৰ পিছতহে মানে চিলেকচন হৈছে আৰু কিবাকে।
হয়, হয়। এ বহুত দৌৰে আৰু এইটোত যে আমাক, হয় হা মোৰ আৰু মোৰ মানে কি হয় এইটোৱেটো আৰু গাড়ী নাপাই টাইমত যাই নাপাবা ৰাগৰা দিব।
সেইটোৱে। অলপ দেৰিকে দিলেওতো হয় টাইমটো।
অ আৰু আমাৰ ইয়াতে মানে কি জানাই ন মেজিকত যেতিয়ালৈকে মানুহ ফুল নকৰে তেতিয়ালৈকে নাযায়।
সেইটোৱে আৰু এই ৰাতিপুৱা ভাবাচোন কোনে যাব ইমান। ক'ত যাব চাগে, কাৰো নাথাকেই।
হয়।
ফুল কৰি গ'লেহে মানে সিহঁতৰ হয় আৰু।
হয় হয় আৰু মানে মোৰ টাইমত মানে কি মই এইটো আছিলো জানা। ক'ব গ'লে ন মই চাগে নিজৰ টাইমত বহুত সৰু আছিলো, চবতকে সৰু ক'ব গ'লে। আমাৰ ক্লাছ মানে কি পুৰা এন চি চি বেচত মই আছিলো আৰু মোৰ এটা, দুটা ফ্ৰেণ্ড আছিল যে আমাৰ ক্লাছৰে ত সেনেকুৱা হয় ন ত' মোৰ বহুত ভয় লাগে মানে কি, কি হ'ব চবকে চাও ন যে চিনিয়ৰবিলাকে ৰাগৰা দিয়ে। আৰু সিহঁতে গালি শুনে। এনেকুৱা চবৰ ওচৰতটো বেজ্জতি লাগে ন যি নহওক। ত মই এ ঘৰৰ পৰা ওলাই ৰাচ তাত বহি থাকো ন। মই আগতে চিনিয়ৰক ফোন কৰি দিও চিনিয়ৰ মই ঘৰৰ পৰা টাইমতে ওলাইছো। কিন্তু ৰাস্তাত গাড়ী নাযায়, নাযায়। তাৰ পিছত এনেকুৱা ক'লে চিনিয়ৰে চিনিয়ৰে ক'য় ঠিক আছে একো নহ'য়। আৰু যেতিয়া মই যাওঁ মোক ৰাগৰাও নিদিয়ে মানে, মই বাছি যাওঁ।
হ'য় নেকি? কিন্তু মোৰ এনেকুৱা হৈছে মানে মই যেইবাৰো গৈছো পোৰা টাইমত যে অ আৰু মানে কি অলপমান আগতে গৈ পাও। গৈ পাই মানে মইতো বি বৰুৱা কলেজত কৰিছিলো ন। মানে বি বৰুৱা কলেজৰ গেটখনতটো বন্ধ হৈ থাকে। এতিয়া পিছফালে গেটখনৰ ওপৰেদি পাৰ হৈ পিছফালে মানে অ তাতে অ গাৰ্ডকেইটা থাকে আৰু।
অ, অ।
মই চাবি আনি খুলিব লাগে, এনেকুৱা আছিলে। লেট হোৱাৰ কাৰণ মানে কেতিয়াবা গালি শুনায়। কাৰণ মই লেট হোৱাই নাই।
অ' অ'। মানে কি মোৰ লেট হোৱা নাই। উম।
হা!
অ' অ'।
মানে মোৰ বেটচততো ময়ো মানে তেনেকুৱাই আৰু! মানে বহুত সৰু আছিলো, আৰু কেইটামান আছিল! লগৰ, আৰু বাকীকেইটা মানে চিনিয়ৰহঁতৰ লগৰে আছিল, সিহঁতেতো এ মানে, সিহঁতেতো গালি নিদিয়ে, আমাকহে দিয়ে আৰু! আমাতকে বেছি ৰাগ
উম উম।
আৰু মাকৰাও কৰিব সিহঁত। তাৰপিছত আৰু লাষ্টত আমিহে খাওঁ। গালিটো আৰু মাৰটো!
হয় হয়। কিন্তু এইটো হয় ন যেতিয়া মোৰ এইটো হৈছিলেনা! মই যেতিয়া এন-চি-চি কৰিছিলো ন? মোৰ মানে তাৰ আগতে মোৰ ইমান কনফিডেন্ঞ্চ নাছিল, বহুত লাজ আছিল মানে! মানে কি কাৰো লগত কথা পাতাত, বা কিবা যদি কোনোবা ক -কৈ দিয়ে ন! লাজ লাগি যায় আৰু মানে! কিন্তু এন-চি-চি যোৱাৰ অলপ কনফিডেন্ঞ্চটো মোৰ বাঢ়িছে, আৰু অলপ ডিচিপ্লিনটো আহিছে মানে!
আৰু লগতে মানে, মেইন হ'ল লাষ্ট যে কৰা হৈছিলে সেইটো অলপ কমিছে। আগৰ নিচিনা
উম, হুম হুম, হয়। এই মানে কি চোৱা, ডাইৰেক্ট দাঙি দিব। ক'ব এতিয়া। তোমাক যদি গান গাব দিব, গান গাবহে লাগিব। সেইবিলাক মানে। অলপ এন্টাৰটেইনমেন্টো হয় ন? মানে কি বহুত উম।
আৰু মানে আমি ছোৱালীবিলাক কয় ন যে, ছোৱালীবিলাক বহুত কমজোৰ। কিন্তু এন-চি-চিত গৈ এনেকুৱা যে
অ' অ'।
ডাঙৰ কৰা, আজিকালি ছোৱালীবিলাক চাবাচোন, বস্তু দাঙিবই নোৱাৰে। কিন্তু আমি, ইটো দাঙচোন। ডাইৰেক্ট গৈ আমি ক'ব গ'লে আমি ল'ৰাৰ নিচিনা হৈ গৈছো। একফালৰ পৰা ভাল হৈছে কিন্তু তোমাৰ! এনেকুৱা হ'বও লাগে।
হয় হয় এইটো বাৰু হয়। উম হুম। এইটো বাৰু হয়। আৰু যেতিয়া কৰিছিলো ন পুৰা পুচ, এনেইতো পুচ আপ, অ' কোৱা।
কোৱা কোৱা, তুমি কোৱাচোন!
অ' মই কৈছো যে আকৌ এন-চি-চিত গৈছিলো ন! ত অ' অ'। ত পুছআপ কৰিব পৰা নাছিলো মই। আজি যে পুছআপ কৰিছো ন! ইমান পুৰা বডি আহি গৈছে। জানা ল'ৰাৰ নিচিনা। পুৰা বাইচেপচ হৈ গৈছিল অলপ। আৰু এতিয়া নহয়! এতিয়া নাই মানে ইমান।
সেইটো হয়। আৰু মানে কি এবাৰ দুবাৰ কৰিব নিদিয়ে নহয়! ক'ব গ'লে দিনটোত আমি হাণ্ড্ৰেডতকে বেছি কৰো। মানে এতিয়া কৰাই দশ, মানে কি হয় কিবা এটা ভুল হ'লে টেন টাইমছ কৰ বুলি কয়। আৰু পিছত আকৌ কিবা ভুল হ'ব। সবৰে লগত আকৌ টেন টাইমছ। হেনেকে মানে হাণ্ড্ৰেড পাৰ হৈ যায়, কৰোঁতে কৰোঁতে।
পাহাৰৰ পৰা, এইটো আৰু প্লেং পজিচন যে দিয়ে ন! পুৰা হাতৰ ছাল ওলাই যায়।
কিন্তু মোৰ প্লেং পজিচনটো কৰি বেছি ভাল লাগে। পুছআপতকে মই বহুত ভাল পাওঁ প্লেং পজিচনটো।
চোৱা কিন্তু, দিছপুৰ কলেজত মানে ইমান মাটি টাইপ জাগা আছিল ন! হ'লেও পাত মানে কি ভালেই যে জেগাতো। অ' অ'। অ' অ'।
ফিল্ডটো এনেকুৱা পাথৰ পাথৰে ইমান বিন্ধে বাপৰে অ সেইটোৱে।
অ অ আৰু এটা যে পুৰা গল পৰা এইটো পুৰা বাগৰি পেনে যে গৌল গৌল ঘূৰিব দিয়ে চাইছানে? গুল গুলকে যে ঘূৰিব দিয়ে পুৰা মা বাপৰে মাথা অ ৰোলিংটো মাথা ঘূৰাই যায় জানা?
আৰু নাগিন বুলিও কয় নহয় এটা।
হ হ সেইটোৱেটো।
আৰু বৰষুণৰ দিনত যে ছুইমিং কৰাই সেইটো আৰু বেলেগ
চুইমিং কৰাটো বেলেগ এইটো জানা এই মই এনেই গৈছিলো নে এন চি চি ক্লাছত
নহয় সেই চুইমিং নহয় মাত ত যে চুইমিং কৰিব দিয়ে সেইটোৰ কথা কৈছোঁ
এইটোয়েতো ৰোলিং টাইপ কৰিব দিয়ে তাতে বাগৰি যাব দিয়ে উম হম এনেকুৱা দিছিল মানে
মোৰটো বেছি ইউনিটত গৈয়ে বেছি ভাল লাগিছিল কাৰণ ইউনিটত মাতে তোমাৰ দছটা বা নটাত মাতিব আৰামছে শুই উঠি আৰামছে যাব পাৰি তাত আৰু তাত গ'লেও প্ৰেক্টিচত মানে ৰাগৰা ইমান নিদিয়ে সেইটোও এটা ভাল লাগে
নিদিয়ে আৰু মান তো মই আমাৰ আৰ্মি কেম্পত লৈ গৈছিল ন ফাইৰিঙৰ কাৰণে ফাচ টাইম যেতিয়া ফায়ং কৰিছিলো। টো ইমান ভাল লাগিছিল যাই নকবা।
তোমাৰ কেইটা লাগিছিলে ফাৰ্ষ্ট ফাইটিঙত।
মোৰ আজিলৈকে একবাৰেই কৰিছো মানে এ মোৰ দুটা লাগিছিল আৰু তিনটা কতবা গল নাজানো তিনটা নাছিলে মানে ক'ত বা উৰি গ'ল নাজানো কিন্তু দুটা লাগিছে মানে বটটোত লাগিছে আৰু দুটা অ
মানে ছেম মানে কি তোমাৰ দুটা লাগিছিল ন মই তিনটা লাগিছিল আৰু দু ক'ত বা গৈছে নাজানো তাৰ পিছত মানে মই বহুত বাৰ ফায়াৰিং কৰিলো ন মোৰ ফায়াৰিং পুৰা ইম্প্ৰুভ হৈছিলে মানে লাগে গোটেই কেইটাই লাগে কিন্তু অলপ মানে স্প্ৰেড হৈ যায় তেনেকুৱা হৈছিল। কিন্তু আৰু লাষ্টত গৈ মানে। এদিন মই তুমি চাগে কে কেচাৰক চিনি পোৱা নেকি।
অ অ অ অ পাওঁ।
মই কে কে ছাৰৰ লগত কম্পিটিচন কৰিছিলো কে কে ছাৰ আৰু। কেকেচাৰ পইন্ট আহিছে ফৰটি আৰু মোৰ থাৰ্টি নাইন। বাছ এক নম্বৰৰ কাৰণে মানে মই তলত আছো।
আচ্ছা এ বাৰু তেতিয়া তুমি ইমান কৰিছানা ছাৰত ইমান এক্সপিৰিয়েঞ্চ। তুমি ফাৰ্ষ্ট টাইম কৰিছা য যিহেতু ইমান ভালে কৰিছা চাগে।
সেইটোয়েতো। মাত্ৰ এক নম্বৰৰ কাৰণে মানে সমান সমান নহ'লে নহ'লেও বহুত। বহুতখিনি ভালেই হৈছে।
কৰি চাওঁ হয় হয়। আৰু মোৰ মানে কি হৈছিলে যে মই এন চি চি কৰি আছিলো দ মোৰ মানে ওৱান এড হাফ মান মান হৈছিলে। ম মাজতে এনেকুৱা হৈ গ'ল যে মোৰ পিচি দি ষ্টাৰ্ট হৈ গ'ল। অ আৰু পিছেদি ষ্টাৰ্ট হোৱাৰ পিছত মানে এনো। কোৱা হয় যেতিয়া মোৰ পিৰিজ হৈ থাকে ন চিনিয়াৰ কেইতো বুজি নাপ। পাই ন গল চিনিয়েচ গীতা ইহতে যে। কয় যে দৰা মানে কয় যে দৰা দৰা ন আৰু আমাৰ দিছপুৰ কলেজৰ পৰা টিভি টাবৰটো বুজি। পোৱা নাই কিমান দূৰ আৰু কিমান ওপৰত। এইটো ডি এম পিনি হয়টোয়ে মই বহুত দৌৰিলো। দৌৰাৰ পিছত মানে মোৰ অভাৰ ব্লিডিং হোৱা বহুত ষ্টাৰ্ট হ'ল দে। এনেকুৱা কৰি কৰি যেতিয়া চেকআপ কৰিব গ'লো চুৱেলিং হৈছিল মানে। ভিতৰত মানে ইনফেকশ্যন এণ্ড চুৱেলিং পি চ' অডি ৰ লগত। মানে বহুত বাঢ়ি গৈছে মানে বস্তুটো। তেতিয়াৰ পৰা মানে কি, নহ'ল আৰু, এৰি দিব লাগিল। এইটো কাৰণে মানে মই ইয়েছ, এট্টাও বি চাৰ্টিফিকেটৰে এক্জাম দিব পাৰা নাই অৰ এ চাৰ্টিফিকেটৰো মানে চি এ চাৰ্টিফিকেট মানে এক্জামে দিয়া নাই মানে। এক বছৰতে মাৰো আৰু এন চি চি এৰিব লাগিল।
মানে মান তুমি ক'ব গলে মানে এক বছৰেও কৰিছা আৰু কিবাকে।
হয় হয় সেইটোৱে যেনে-তেনে মানে কি এই বছৰ পুৰা ভালকে কৰিছো দেই কিন্তু কিন্তু মই চিনিয়েৰ কেইটা কৈছো যে মোৰ পিৰিয়েডছ হ'লে ন মই দৌৰিব নোৱাৰিম। পিৰিয়েডচ হ'লেও মই গৈছো কিন্তু কি সদায় সদায় যদি বাহানা দিও কি কব ন? গৈছো। কৈছো যে মই ইমান দৌৰিব নোৱাৰিম তেতিয়াও মানে চিৰি দৌৰিবলে কৈছে যে একো নাই অলপ অলপ দৌৰা অলপ অলপ দৌৰা কৈ কৈ মানে গোট্টাই দৌৰাই দিয়ে। টিভি টাৱাৰৰ পৰা দৌৰাই লৈ আনাৰ পাছত, অ কোৱা।
মানে তোমাৰ মেইল চিনিয়ৰচ বোৰ মানিছো বুজি নাপাব পাৰে কিন্তু ফিমেল চিনিয়ৰচ বোৰটো বুজি পাব লাগে।
নাই নাই মেল বুজি পাই যোনটো আমাৰ নাই নাই নাই আমাৰ যোনটো চিচি আছিল ন সি বুজি পায় গম পাইছা? কিন্তু তাক
আমাৰো চেম যোনে চিচি আছিল সি বুজি পায়। আৰু মইয়ো মোৰ টাইমত মই চি চি হৈছো ন ময়ো বুজি পাইছিলো। কাৰণ মোৰো হৈছিলে তেনেকুৱা।
অ অ চ' আমাৰ এইটো হয় আমাৰ মানে কি কিছুমান যে আমাৰ থাৰ্ড থাৰ্ড ইয়েৰৰ চিনা কেইতাক যদি কওঁ বুজি পায় দে কিন্তু ছেকেণ্ডইয়াৰৰ কেইতা এটাও বুজি নাপায়। ছেকেণ্ড ইয়েৰৰ চিন কিটা এটাও বুজি পোৱা নাছিল দেই আৰু থাৰ্ড ইয়াৰৰো মানে চিনাকিটা সদায় সদায় ইমান নাহে এটা দুটা আহে।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
ত মই মানে ক'ব পৰা নাছিলো পিছত যাই মানে কি মোৰ পুৰা ঠিকছে উম উম, পিছত মানে ইহঁতক এ পিছত যাই ইহঁতে অলপ ৰিগ্ৰেট ফিল কৰিছে যে কিয় তাৰ কথা শুনা নাছিলো সঁচাই কৈছিল বোলে আত কি কি মই ডক্টৰৰ পৰা ৰিপৰ্ট-চিপৰ্ট আনি দে দি দিছো আৰু। মই কৈছো যে মোৰ আৰু ওৱান মান মান গেপ ল'ব লাগিব ওৱান মান মান মই এন চি চি পৰা গেপ লৈছো। বাট তথাপিও ভাল হোৱা নাই তাৰপিছ চিনাকিটা বহুত চাপোৰ্ট কৰিছে মোক কৈছে যে এটা জানা মানে কি এন টাইমত যেতিয়া কৈছিল বি চাৰ্টিফিকেট দিয়াৰ আগত মানে চব কেম শেষ হৈছে যে বাট ষ্টিল চি চি এ এটা মোৰ কাৰণে স্পেচিয়েলি মোৰ কাৰণে এটা কেম্প থৈছিল। কৈছিলে যে তুমি এইটো কেম্পটো কৰা তুমি এইটো বি চাৰ্টিফিকেটৰ এক্জাম খন দিব পাৰিবা কিন্তু তেতিয়াও মোৰ লগত এনেকু ৱা হয় গল যে মই যাব নোৱাৰিলো তাৰপিছত মই কৈছো যে বাৰে বাৰে এনেকা কলে চিনিয়ৰ গে টা তো বেয়াই পাব ন? এই মানে মই পিছত যে এৰিয়ে দিলো। ভাবিলো যে যদি পিছত ভাল হয় কৰিম, নহ'লে নাই আৰু।
তুমি কিন্তু এতিয়াও কন্টিনিউ কৰিব পাৰা মানে এক্সটেনচন লোৱাৰ মানে এটা হেৰি থাকে ন! কিন্তু এতিয়া আৰু ক'ত আৰু সেইটো এটা
উম আৰু এতিয়া ইচ্ছা নাযায় আৰু মোৰ যি বেচ মেচ গেইটা আছিল এইটোও নাপাম চব বেলেগ বেলেগ হ'ব ন এইটো মানে মোৰ মোৰ মন নাযায় কিন্তু। কিন্তু, যিহেতু মানে যি যি ফ্ৰেণ্ড আছিল এন চি চি এতিয়া মোৰ টাট্চত আছে আৰু মানে বহুত ভাল ফ্ৰেণ্ডশ্বিপ এটা বণ্ড বহুত ভাল আছিল মানে ক'ব গলে।
সেইটো হয় মোৰো আছে বহুত খিনি মানে আৰু বহুত বস্তু শিকিব পাইছো বেচিকেলি ষ্ট্ৰং হৈছো।
ষ্ট্ৰং হ'ব লাগে আৰু যেতিয়া আমি ঘৰৰ পৰা দূৰ যাওঁ যেতিয়া আমি কেম্পত যায় ন তো মানুহ বহুত বিল্ড হয় মাথাতো বহুত ভাল হয়। ইম্প্ৰোভমেন্ট আহে বহুত কনফিডেন্চ আহে। হয় হয়। সেইটোৱে।
দিয়া তেনেহলে আজিৰ কাৰণে।
উম দিয়া বহুত ভাল লাগিল আজি কথা পাতি দিয়া।
ঠিক আছে হ'ব দিয়া।
দিয়া ঠিক আছে।